হেল্ল' অঁ। এ, এয়া শুনি আছো দিয়ক কওকচোন?
অঁ।
আহ। অঁ এই কৰি আছিলো। এই ল'ৰাকেইটাক অকমান চাহ লাগে। সিহঁতক চাহ অকণমান দিছিলোঁ বনাই পেলাই।
হয়।
তাৰ পিছত সেয়া তাৰপিছত ফোন আহাত দেখা পাই পেলাই আহিলো আৰু। অঁহ, দিলো চাহ দিলো আৰু এই এতিয়া ইমান হেৰি নাই। অঁ আছো ভালে আছো।
সন্ধিয়া সময়ত চাহ একাপ একাপ লাগে আৰু। এ আমিওহে খাই উঠিছোহে।
অঁ আৰু সিহঁতে কি কৰে চাহ যদি নাখায় সিহঁতে কিতাপৰ ওচৰত নাযায়। সিহঁতে এইটো মেনিয়া নিচিনাই হৈ গৈছে আৰু। চাহকণ খে সিহঁতে চাহ অকণ দিলেহে সিহঁতে কিতাপত যায়। মানে সেইকাৰণে অকণ সোন কালে চাহ অকমান দি থৈ আহিছো।
তেতিয়াহে পঢ়া জেগাত সোনকালে বহিব।
অঁ, তাতে আৰু নকব গৰম বন্ধ বুলি আৰু সিহঁত যে মানে কিতাপ লবয় নিবিচাৰে। অঁ এনেই নোখোজ যে আপোনাৰ পঢ়িব কাৰণে তাতে আৰু গৰমৰ বন্ধ দিছে আৰু নোখোজে।
আৰু নোখোজে, বন্ধ আকৌ কিয় পুঢ়িব সেইটোৱে আৰু। বোলে যে বন্ধৰ পাছত যে পৰীক্ষা হ'ব সেইটো কথাটো গমেই নাপায়।
সে সেইটোতো গমেই নেপায়। সেয়া আৰু পঢ়া - শুনাত একেবাৰে মুদ নাইকিয়া আৰু কি কব মানে আৰু? ইফালে ঘৰত
আগতে আমিও আছিলো। বন্ধ বুলিব গলে আমিও এতিয়া বো ধক ফুৰিবলৈ গুচি যাম মামাহঁতৰ ঘৰত।
অঁ। অঁ সেইয়া ৰব আমাৰ ঘৰলৈ আলহীও আহি আছে। অঁ! অঁ এই মানে আমাৰ এইয়া যে হেৰি যে আমাৰ ইয়াতে ব বৰ বাপেকো যোৱাইক
হয় হয়।
অঁ এইফালে অহা দেখিছো আৰু। এতিয়া মানে কত সোমাই মই সেইকাৰণে ধুমা ধুম আৰু ফুলটো লৈ পেলাই আঁতৰ হৈ আহিছোঁ। যদি আকৌ কথা পাতে আকৌ মোৰ লগত আকৌ দিগদাৰ হ'ব।
হয় হয়।
সেয়া।
দিয়ক আহিলে এঁহে আহিলে ফোনটো কাটি দিব আৰু আপুনি।
অঁ বাৰু বৰ্তমান বাৰু অহা নাই বাৰু, অঁ কওকচোন? পাতো আৰু দিয়, অঁ অঁ। অঁ অঁ, অঁ।
তি সাঁজ বনালেই নেকি?
নাই নাই নাই বেভা বনোৱা নাই।
অঁ মানে যোগাৰহে কৰি থৈ দিছে।
অঁ যোগাৰ কৰি থৈ দিছো, এই যে আপোনাৰ মানে আ যোগাৰ কৰোঁতেও বহুত সময় লাগে ন নহয়।
হয় হয়।
অ যোগাৰ কৰি মেলি হেৰি কৰোতেও মানে বহুত সময় লাগে এ এ আপোনাৰ পাচলি কাটা মেলাপ বহুত এ যেনেকে নিজে নিজে চব কৰিব লাগে আৰু।
হয়।
সেইকাৰণে অকমান আগতিয়াকো সুবিধা পালে মানে আৰু মক কাতিয়ে থৈ দিও কেতিয়াবা স্কুল থাকিলে মই কি কৰো জানে ইচ স্কুল যদি থাকে মই তেতিয়াই নহয় ৰাতিয়ে চব্জি কাটি কুটি চব ৰেডি কৰি পেলাই থৈ দিও।
অ ভালেই কৰে তেতিয়া ৰাতিপুৱালে ধৰ সুবিধা হয় আৰু বনাবলৈ।
অ আৰু ৰা চাবাচোন ৰাতিপুৱা চব্জি কা টি থাকোতেই টাইমতো গুচিয়ে যায়গৈ ইমান দৌৰা দৌৰি হৈ যায়।
হয় হ
অ সেইটো কাৰণে আৰু অ সেইকাৰণে ৰাতিয়ে মই কাটি থৈ দিও।
হয় আকৌ বে বিশেষকৈ চাবচোন ছজনা দমানে ছজনা কিবা কিবি ধৰ বাকলি গুচোৱা বেছি মানে ধৰ পাচলি চাচলি হলে আপোনা ধক কৰি পেলাই আজৰি সময়ত যদি এইকেইটা গুচাই থৈ দিয়ে তে আপোনাৰ বনাবলৈ সুবিধা হয়।
অ আৰু সে তেনেকে ময়ো ছজনা থাকিলে আগতীয়াকৈ কাটি কে কা টি কৰি থৈ দিও কেতিয়াবা এনেকোৱা হয় ছজনা দুইটা মাথা ফাটি ফাটি থাকে।
স অ হ হ মানে এ মানে ফ্ৰী য়ে দিন হৈগলেগৈ নেকি থা কে নেকি নে কিয়ে
অ অ ময়ো সেই তেনেকে সুবিধা পালে মানে কঁঠাল গু তিও মানে হেৰি কৰি দিও নে বে কা টি কুটি থৈ দিও।
হয় এই কঁঠাল গুটি কাহয় দিয়ক দুবাৰ দুবা মানে এটা বগা বাকলি এটা ৰঙা বাকলি গুচাব লা
ই এইবিলাক পিটি পিটিকা কাম যে অ মানে ভাল নালা গে আৰু অ সময় লাগে। সেইটো কাৰণে আৰু মই আগতীয়াকৈ সময় পালেই কাটি কুটি থৈ দিও কিন্তু আ গৰ দিনৰ মানুহে কয় আ আ আগৰ মানুহে কয় বোলে কিবা চব্জি বোলে কাটি কুটি থব নালাগে বোলে।
অ হয় নেকি। এইটো কথা আক শুনা নাই অ এতিয়া ধৰক সুবিধাটোহে
অ সেয়া এতিয়া নি এতিয়া সুবিধা সুবিধাটো হয় অ সেয়া আৰু।
কাটি থলে সুবিধাও হয় কামটোও আজৰি হৈ থাকে।
অ অ এতিয়া কম যে ঢেকী ঢেকীৰ ভাত খাইছো মানে বে বেছি ইমান কৰা নাই আৰু বাকী খিনি বেলেগক দিছো নিজে মানে আৰু পাঁচ বিঘামান কৰিছো অ এতিয়া ট্ৰেক্টৰ এ ট্ৰেক্টৰ দি পেলাই হাল বোৱাই হাল বোৱাই পেলাই ইফালে হেৰি আৰু এক
আ আহ আপোনাৰ মাতো লাগি - লাগি ধৰিছে অকমান সিফাল -সিফাল কৰি দিয়কচোন?
অ পিছতীয়া হৈ গ'ল।
অ আপোনাৰ মাতটোলে মানে নেটটো বেয়া চাগে আপোনাৰ সেইকাৰণে মাতটো লাগি লাগি ধৰিছে।
নাই নাই এতিয়াও ঠিক হোৱা নাই। আপুনি অকণমান এই আগফালে চোতলৰ ফালে ওলাই যাক।